হেল্ল'?
কি কৰি আছ?
এয়া, মই এইটোৰ পথাৰলৈ গৈছিলো, আহি পেলাই ঘৰত ভাতগিটা খাই এই মাথাউৰিৰ ফালে ওলাই আহিছিলোঁ।
তাকে তাকে গৰমটো যিটোহে পৰিছে।
উম গৰম বহুত পৰিছে অ, এইফালে মাথাউৰিত মানে আমাৰ বতাহ থাকে যে নদীখনৰ ওচৰতে তোৰ। সেইটো কাৰণে অকমান ওলাই আহিছো ঠাণ্ডা হাৱাকে খাবলে।
তাকে ভাল কৰিলি ভাল কৰিলি তে, কচোন তাকে কিনো মনত পেলালি আজি?
নাই বোলো মই বহুত দিন ফোন-চোন এটাও কৰা নাই এইকেইদিন খেতিতো বহুত লাগি আছিলো যে বোলো নহয় আজি ইয়ালৈ ফোনটাকে কৰো আৰু মানে কিমাননো অকল ঘৰ বাৰীতে ব্যস্ত হৈ থাকিম লগৰ কেইটাও লাগে দেচোন।
হয় হ ভাল কৰিলি দে।
বেলেগ চব পাহৰিলেও তোৰ লগৰকেইটাটো পাহৰিব নোৱাৰ ন?
উম সেইটোয়ে আৰু বাকী খবৰ খাতি কচোন তোৰ?
মোৰ খবৰ খাতি ভাল - ভাল - ভাল, চবৰে ভাল ঘৰত। তাকে এই বৰহে অকমান গাটো বেয়া হৈ আছে এইকেইদিন অ। এ বৰ কঁকাল বিষ তাৰপিছত তোৰ প্ৰেচাৰটো অকমান খেলি - মেলি দি আছে মানে এইকেইদিন। মেডিকেল নিলো বাৰু।
এই এইখিনি বতৰটো বেয়া হৈছে যে এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ দিছে এইটো কাৰণে হাই প্ৰেছাৰ আছে চাগে ন?
উম হাইপেছাৰ অ।
উম, আমাৰ দেউতাও সেই একে হৈছে আকৌ মানে কি হয় মাথাটো ঘূৰাই থাকে ঘূৰাই থাক কে বুলি কয়, প্ৰথমতে আমি ইমান ধৰিব পৰা নাই তাৰ পৰা কি হ'ল, আমি মেডিকেল লৈ গ'লো, তাৰ পৰাহে প্ৰেছাৰ চেক কৰিছে, আৰু এনেই মানে প্ৰেচাৰ আজিলৈকে চেক কৰি পোৱা নাছিলোঁ।
উম।
উম, এতিয়া ডক্তৰে কওঁতেনেহে গম পাইছোঁ যে হাই প্ৰেছাৰ বহুত আছে।
তাকে, আজিকালি তোৰ মানে যিবোৰ পাচলি, ফল-মূল ওলাইছে মানে এতিয়া ওলাই গ'লে দেচোন ঘৰলে কিবা এটা লৈ গুচি আহোঁ খাই দিয়ে, সেইটোকাৰণেই মানে বহুত বেমাৰত পৰি গৈছে আজিকালি মানুহ।
উম, আজিকালি শাক-পাচলি চব ফল-মূলৰ পৰা আদি কৰি ৰাসায়নিক দ্ৰব্য দি ব্যৱহাৰ কৰে আৰু।
উম উম, সেইটোৱেই, আকৌ আমাৰ মানে কি হয় বৌৱে তোৰ লোকেল মাছ খাই ভাল নাপায় মানে। সেইটোকাৰণে তোৰ ওলাই গ'লে চালানি মাছ অক অকমান লৈ আনো, চালানি মাছটো মই নাখাওঁ বাৰু, কিন্তু বৈয়েও মানে বেলেগ মাছ খাই বেয়া পাই কাৰণেহে সেইটো খায়।
অ', চালানী মাছটো বহুত স্বাস্থ্যৰ পক্ষে বহুত বেয়া, কাৰণ ফৰ্মেলিন দি থোৱা
বেয়াই, এতিয়া কি কৰিবিনো আৰু এতিয়া তোৰ খাবলে মন কৰিলে, বুঢ়ীও হ'ল অকমান, বয়স
তাকে তাকে, হেৰি কৰিবি এইটো কি বুলি কয় পনীৰ-চনীৰকে খোৱাবি, যিটো মানে স্বাস্থ্যৰ পক্ ক্ষে বেয়া বস্তু, সেইটো খুৱাবই নালাগে হিচাপত।
উম, এ মানে এইবোৰ কথা এতিয়া কি হয় তোৰ আমিকেইটাই, আমি আমাৰ লগৰ বা আমাৰ নিচিনা মানুহবোকে আমি বুজি পাওঁ। এ এতিয়া বয়সো হ'ল, এ আগৰ দিনৰ মানুহ আৰু এই একো নহয় বুলি কৈ খায়েই দিয়ে।
তাকে তাকে, সেইটো বুজি নাপ পায় বাৰু, বৰ্তমান মানে এনেকুৱা হৈছে বেমাৰ বিলাক, তোৰ মানে উম, মেডিকেল নগ'লে মানে ভালেই নহয়, তই যিকোনো বেমাৰ হ'লে টেবলেট এটা হ'লেও খাব লাগিব, আজি-আগতে হোৱাহেতেন তোৰ ঘৰুৱা দৰৱ খাই দিয়ে ঘৰুৱা দৰৱটো খাই দিয়াৰ লগে লগে ভাল পায় অলপ-চলপ, কিন্তু বৰ্তমান নহয়। সেই তেনেকুৱা হৈছে মানে।
অ', বাকী তই ভাত পানী খালি নে কি?
উম, খালোঁ খালোঁ, তই খালি নাই?
উম, ভাত খালোঁ অ', কিহে খালি?
ভাত কিহে খালি? উম, মই তোৰ ঢেঁকীয়া, আলু এনেকে ভাজিছিলে, মানে কি হ'ল মই অথনি গৰু এৰাল দিবলৈ আহিছিলোঁ
ৰাতিপুৱা বেলা, তাৰপিছত তোত ঢেঁকীয়া বুটলি লৈ গ'লো যাওঁতে। উম, ঢেঁকীয়াকে অকমান শুকুৱাই লৈ পেলাই মানে এই তোৰ বাহিৰৰ হেৰিটো কে নহয়, সেইটোকাৰণে অকমান ৰ'দত
উম, অ', সেইটোৱে অকমান ঢেঁক এতিয়া মানে এনেকে বাহিৰত হোৱা বস্তুবোৰতো অকমান বইল কৰিয়ে পাৰিলে খাব লাগে, বইল কৰি ভাঁজিব লাগে মানে।
উম উম, তাৰপৰা ধুই মেলি ধুনীয়াকে ৰ'দত দিলে, আকৌ একবাৰ ধুই পেলাই ত' আলুৱে দি পেলাই ভাঁজিলে, বুট অলপ দি পেলাই তাৰপিছত এই টেঙামৰা শাক যে, উম, টেঙামৰা উম, টেঙামৰা শাক দি পেলাই তোৰ দালি বনালে। সেয়াই আৰু বেলেগকে খোৱা নাই, মানে পথাৰৰ পৰা অহা হ'ল যে।
বুজি পাইছোঁ অ', মইও তোৰ আজি এই হেৰি, এইটো কি দালি মাছৰ ভাজি আৰু তোৰ এই পুঠি মাছ তিনজনীমান আছিলে তোৰ ডাঙৰ, ডাঙৰে অকমান। সেইটো তোৰ পুৰি পিটিকা বনালে মানে মাছৰ পুৰা।
এ একদম বহুত ভাল লাগে আৰু যদি পানী ঢলা ভাতৰ সৈতি খাবলৈ হয়তো আৰু
অ', সেইটোৱে পইতা ভাত খাই বেছি ভাল লাগে মানে পানী ঢলাতকেও পইতা যেতিয়া ৰা তি বনাই থোৱা থাকে ন তেতিয়া পইতা ভাতটো খাই বেছি ভাল লাগে।
উম, ভাল লাগে, ভাল লাগে আৰু আলু পিটিকা অকণ যদি
উম, সেইটোৱে এই খেতি বাত খেতি নামিলি নেকি এতিয়া তহঁতি।
উম খেতি বাতিত নামিলো তোৰ মানে আজি বোকা দিছিলে দুবিঘা এটা দিলে ৰোৱনী লগালো তিনজনী
অ'।
তাকে ৰুই মেলি হ'ল ৰুই মেলি হোৱাৰ পিছত মই এই গছ এজোপাৰ তলতে বহি আছোঁ কি হৈছে মানে গৰমটো বহু বহুত বেছি পৰিছে।
বহুত বেছি পৰি গৈছে অ', এ আজিকালি গছৰ গছ গছনিবোৰো কাটি দিছে যে
উম ফেন হাৱাত থকাতকে তোৰ গছৰ তলত থকাতো মানে হয় বেছি ভাল হয় মানে।
সেয়েটো আমাৰ এইখিনিতে আগতে তঁহতে মাথাউৰিত আহোতেনে দেখিছিলে কিমান গছ আছিলে। এতিয়া নাইে প্ৰায় ভাগ গছ পুৰা কাটি দিলে মানে, এতিয়া এই দুজোপা মান আছে, আও এই আমাৰ ঘৰত।
তাকে মানুহ বিলাকক বুজাবও নোৱাৰো।
নাই ক'ত বুজাব পাৰিবি।
থাকে, এতিয়া গছ গছনি বিলাক কাটি দিয়াৰ ফলত গোলকীয় উত তাপটো বৃদ্ধি হৈছে। তাৰ ফলতেইতটো ইমানতটো গৰম হৈছে, উম।
আৰু আজিকালি বতৰ সঘনাই চেঞ্জ হৈ থাকে। আজি দেখিবি ৰ'দ, কাইলে বৰষুণ। সেইটো ফলত মানুহৰ বেমাৰো হৈছে বহুত।
আৰু মানে কি হৈছে এতিয়া গ'ম পাইছ নাই, আজি যদি তই বৰষুণ জাকত তেতি দিয় ন, তিতি দিয়াৰ লগে, লগে তোৰ জ্বৰ নহবা পানী লগা, কিবা এটা নহয় কিবা এটা হ'ব, আৰু সেইটো হোৱা মতেকে ত ফাৰ্মাচী বা মেডিকেল কিবা এটা যাবই লাগিব।
উম, উম মানে এইটো তোৰ বহুত ধূলি তাৰপিছত তোৰ যান বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু বহুত আজিকালি হেৰি হৈ যায় মানে উম। সেইটো আগতে কন্ত্ৰল হৈ আছিলে গছ, গছনি থাকোঁতে
গছ, গছনি থাকোতেনে বেছি আছিলে অ', এতিয়া কমি গৈছে।
এতিয়া কমি গৈছে, সেইটো কাৰণে তোৰ মানে বহুত খাৰ বৰষুণ দিয়ো টো আজিকালি ন।
উম।
সেইটো হৈছে।
মানে কি হয়, দুদিন, তিনদিন ৰখাৰ পিছতে তোৰ বতৰৰতো চাবিচোন একদম, ধোৱা, ধোৱা নিচিনা লাগি থাকে মানে এয়াৰটোতে উম।
মোৰতোতো এবাৰতো চকুৰ বহুত প্ৰব্লেমে হৈ গৈছে মানে স্কুটি, বাইক চলাই থকা যে পুৰা তোৰ মানে অকণো বতাহ লবই নোৱাৰি পুৰা চকু পুৰে। এ' সেইদিন অঁ', -চচমাটো ল'লো সেইদিনাখন মানে- তোৰ হেৰিয়লে গৈছিলো, লখিমপুৰ আমাৰ মহা এজনৰ
উমঁ। উমঁ, ভালদৰে শুনা নাই?